হয়। কওক?
অ, শুনিছে নে? অ, ভালনে?
অঁ, ভাল আপোনাৰ ভাল।
উম, ভালে-ভালে।
হয় ঘৰত অ, খোৱা বোৱা তেনেকে হোৱা নাই যেনিবা মা বনাইাহে আছে তেনেকে। বাকী ঘৰত সকলো ভাল আৰু। হয় এই এনেই আপোনাৰ বাহিৰতে আপোনাৰ বহিহে আছিলো আৰু এনেই কি কৰিম আৰু মোবাইলটোকে চাই-চাই,
অ, ময়ো আছো আৰু এনেই বাকী ঘৰত ভালেই দিয়ক।
হয়-হয় ভালে ন?
উম, উম, ভালেই।
হয়, বাকী কি আ আজি খোৱা কি বনাইছে মা আপোনালোকৰ ঘৰত? তেনেকে
আপোনাৰ আজি তেনেকে মাছ মাংস নাই, মানে দুদিন মান হৈছে খুব মাছ মাংস খাই থকা গ'ল যে। আৰু গৰমত এনেকে হজমো নহব সেইকাৰণে বোলো নাই মাছ মাংস নাখাও। আপোনাৰ এনেকে আহ দালি দিয়া দালি দি সুধা ভাত। আৰু ডিম এটা বনাব দিছো, তাকো তৰকাৰী নহয় আৰু আপোনাৰ মছলা বইল।
মছলা দি বনাইছে নেকি? মছলা গৰমত নাখাব তেনেকে হয়।
মানে এৰাই চলিছো।
হয়, হয়। ভাল কাম কৰিছে দেই, এইটো কিন্তু দেই।
আৰু আপোনাৰ মানে এতিয়া ফিজৰ পানী দুদিনমান খাই দিছিলোঁ, ডাইৰেক্ট-ডাইৰেক্ট আপোনাৰ। আপোনাৰ ইমানেই বেমাৰত পৰিলে আপোনাৰ চাৰি পাঁচ দিনলে ভাল হোৱা নাই, গতিকে এতিয়া ফ্ৰিজৰ পানীটোও এৰাই চলিছো।
হয় এতিয়া মানে গৰমত আপুনি মানে যিমান পাৰে ধৰক মচলা মচলা তেনেকে নাখাবয়ে ডিচেণ্টৰী হৈ যাব পাৰে বা পায়খানা তেনেকে বা অহ, মানে ঠাণ্ডা পানীও তেনেকে খাই নেথাকিব চৰ্দি বা পানী লগা জ্বৰ এই ধূলি-বালিববিলাক বেছি হৈ যোৱা নাই
হয়, হয়। বহুত ধূলি-বালি হৈছে। আপোনাৰ ধূলি-বালিবিলাক হৈছে মানে এতিয়া আপোনাৰ বৰষুণ নহয় হয়নে? বৰষুণ নহয় ধূলি-বালিবিলাক মাটিৰ লগত কেনেকে মিস্ক হ'ব গতিকে ধূলি-বালি কাৰে উৰাই গৈছে আৰু এইবিলাক বায়ুৰ লগত মিহলি আমি সেৱন কৰিছোঁ আমাৰ
হয়, বেমাৰ হৈছে। সেইকাৰণে কৈছো আপুনি যিমান পাৰে ধৰক নিজকে ধৰক মানে দেহতো ভাল ৰাখিব হ'লে গৰমৰ পৰা ওলাবই নালাগে। ঘৰতে থাকিব লাগে বা গছৰ তলত তেনেকে ধৰক বাহনি তেনেকে তলত ধৰক ভাল চাফা জাগাত, যত হাৱা বতাহ বা পুখৰী পানী যোনবিলাক হাৱা বতাহ দিয়ে ন'।
আৰু আপুনি চাবলৈ গ'লে যে আপোনাৰ এতিয়া যে আপুনি তেনেকে গ আপুনি ডাঙৰ গছ নাপাবয়ে।
নাপাবই আজিকালি চ'ব মানুহে মানে ভাই-ককাই বাঢ়ি গৈছে, ঘন-ঘন বসতি বেছি হৈ গৈছে।
আপোনাৰ গছ-গছনি কাটি দিছে এতিয়া ঘৰ বনাবলৈ কি কৰিব। উপায় নাই গছ-গছনি কাটি দিছে। এতিয়া আপুনি হয় সেইটোৱে আৰু আপুনি এতিয়া ডাঙৰ আগতে গাওঁবিলাক মানে, গাওঁ বুলি ক'লে কি আৰু সেউজীয়া পথাৰ সেউজীয়া গছ-গছনি এতিয়া মানে আপুনি চাবলৈ গ'লে গাওঁবিলাকত যে ডাঙৰ-ডাঙৰ গছ খুব কমে আছে নেকি, এডাল-দুডাল থাকিব হয়নে কিন্তু আগৰ দিনত আপোনাৰ গছ-গছনি কিমান ভৰি আছিল। গোটেই পথাৰে সেউজীয়া-সেউজীয়া।
হয়। এতিয়া সেউজীয়া আপোনাৰ পাবলৈ নাইকিয়া হ'ল, যি গৰম পৰিছে মানুহৰ ধৰক পথাৰতো ধৰক ঘন বসতি হৈ গৈছে ন'। মানুহবিলাকৰ আজিকালি মাটিয়ে পাবলৈ টান। হৈ গৈছে চ'ব ধৰক বানপানী জেগাৰ পৰা উঠি আহিছে। কিছুমানৰ ধৰক ঘৰ-ঘৰ সংসাৰ বাঢ়িছে।
অহ', হয়, হয়। আৰু আপুনি এতিয়া চাব হা জনসংখ্যা বহুত বৃদ্ধি পাইছে আগতকে। আমাৰ এতিয়া ভাৰতখনন আপোনাৰ বা জনসংখ্যাৰ ভিতৰত প্ৰথম দেশ। আগতে চীন আছিলে এতিয়া ভাৰত হৈছে। গতিকে জনসংখ্যা কিমান বৃদ্ধি পাইছে। গতিকে সেই জনসংখ্যাবোৰ থাকিবলৈ ঠাই লাগিব। গছ-গছনি কাটিছে, ঘৰ বনাইছে থাকিবতো লাগিবই।
চাবচোন, এতিয়া ধৰক অসমৰ ভিতৰত মানে ঘন বসতি বেছিকে কামৰূপ মেট্ৰ। নহয় জানোঁ, এতিয়াতো মানে গোটেই অসমেই হবগৈ আৰু ঘন বসতি। যিহেতু মানুহৰ যি জনসংখ্যা বৃদ্ধি হৈছে।
অসম খনত মানে আপোনাৰ যিমান মানুহ বৃদ্ধি পাইছে, সিমানে চাবচোন এতিয়া আগতে আপোনাৰ এই জুলাই মাহত জানোঁ ইমান গৰম হয় কওকচোন। নহয়তো, কিন্তু আ আগহে গৰম হয়। এতিয়া মানে জুলাই মাহতে ইমান গৰমটো আগ কেনেকুৱা হ'ব মানুহ থাকিব নোৱাৰা হ'ব।
আৰু বৰ্তমান আমাৰ উদ্যোগিক যোনবিলাক আপোনাৰ ধৰক কল-কাৰখানাবিলকেই বেছি আপোনাৰ ধৰক বহিব ধৰিছে। বেছি আহিছে বাহিৰৰ পৰা এতিয়া এতিয়া আপোনাৰ চাব, জাপানৰ পৰাই আপোনাৰ এই দুদিনমানৰ আগত, কিমান ইণ্ডাষ্ট্ৰি আমাৰ অসমত আহিব ওলাই আছে। কিন্তু সেইটো কাৰণে ভাল খবৰ। অসমৰ কাৰণে ভাল খবৰ, আমাৰ ধৰ নিবনুৱাসকল মানে অসমৰ যোনসকল। তেওঁলোকে এটা এটা সংস্থাপন পাব। বহুত ভাল খবৰ, কিন্তু আপোনাৰ চাওঁক ইণ্ডাষ্ট্ৰ্ৰী বিলাক বহাৰ লগে লগে আপোনাৰ কি হ'ব। এ মানে ঘন অৰণ্য বিলাক বা গছ-গছনিবিলাক কিমান কাটা পৰিব।
হয়, হৈছে। আৰু চাওঁক আপুনি, গছ-গছনি কটাৰ, ফলত যে, এতিয়া আপুনি দেখিব পাৰিব। গাড়ী, এইবিলাক যে হাতী হওঁক, বাঘ হওঁক আপোনাৰ ওলাই আহে হয়নে, এতিয়া আপুনি হাতী হওঁক, বাঘ হওঁক ওলাই আহে, এতিয়া তেওঁলোক থাকিব ক'ত।
হয়।
হয়নে নহয়, তেওঁলোক থাকিবলৈ জেগা নাই। গতিকে ওলাই আহিব লাগিবই।
হয়, হয়।
গতিকে, সেইকাৰণে তেওঁলোক ওলাই আহিছে। উপায় নাই এতিয়া আমিওতো তেওঁলোকৰ, সিহঁতৰ দুখ নাই, তেওঁলোকেও আমাৰ যেনেকে আমাৰ ঘৰখনৰ পৰা যদি আমাৰ পৰা কোনোবাই কাঢ়ি লয়। আমি ক'ত থাকিম। ওলাই যাম, ঠিক তেনেকুৱা হাতীৰ, বাঘ তেওঁলোকৰ ঘৰখন হৈছে, অৰণ্য, গতিকে তেওঁলোকেওতো ঘৰখনতে থাকিব। তেওঁলোকৰ ঘৰখন কাঢ়ি ল'লে, তেওঁলোকেতো এনেকৈয়ে ওলাই আহিব লাগিব।
হয় হয়। আৰু এতিয়া চাবচোন আপোনাৰ, এঠাই পিনে আমাৰ ইপিনে ধৰক তেনেকে বৰষুণ পৰা নাই। তেনেকে ধৰক গৰম, মানুহে খেতি বাতিয়ে কৰিব পৰা নাই আৰু এফালে চাব আপুনি মানে বানপানী হৈ আপোনাৰ খেতি বাতি কৰিব পৰা নাই। মানে এই বছৰটো আপোনাক
কিছুমান অঞ্চলত এনেকুৱাই মানে আপোনাৰ খৰাং হৈছে। পানী অকমান পাবলৈ আপুনি মানে, মানে হেৰি কৰিব লগা হৈছে কিন্তু কিছুমান অঞ্চলত ব মানে ইমান নষ্ট কৰি দিছে, মানুহৰ কাৰণে মানে মানুহে কেনেকে খেতি কৰিব হয়নে, উম্ সেইটোয়ে। আৰু অকল বোলে জীৱ-জন্তু নহয়, ঘৰ এখনোতো উটুৱাই নিয়ে। সেই ঘৰখনত কিমান সপোন লৈ মানুহ এজনে ঘৰখন বনাই হয়নে। সেই ঘৰখনৰ ভিতৰত কিমান সু মানে স্মৃতি থাকে। সেই সকলোবোৰ উটুৱাই লৈ গুচি যায় আৰু। আপোনাৰ এতিয়া খৰাং হোৱাৰ কাৰণে, আপুনি ফেচবুকত দেখিছেনে নাই নাজানোঁ। মাজতে এটা ভিডিঅ' দিছোঁ ভেকুলী বিয়া পাতিছে। চ' ভাবকচোন, এতিয়া আমাৰ পৰিৱেশটো নহয়। আপোনাৰ পৰিৱেশটো এতিয়া ইমান বিনষ্ট হৈছে যে, উপাই নোহোৱাত ভেকুলীৰ বিয়া। পাতিব লগা হৈছে, তেতিয়াহে মানে বৰষুণ দিব।
হয় দিয়ক, কি ক'ব? মানে কি হ'ব ধৰিছে, গম নাপাওঁ কিন্তু এনেকুৱা নহয়, আমাৰ এইপিনে ধৰক ধৰক এতিয়া মানুহৰ ধৰক যান্ত্ৰিকতা বাঢ়িছে ন। আপোনাৰ উদ্যোগ বিলাক, বে আৰু যান বাহন বিলাক বেছি হৈছে। প্ৰদূষণ বেছি হৈছে, তাৰ ফলত কি হৈছে অৰ্জন ষ্টৰ হ্ৰাস পাইছে, অৰ্জন ষ্টৰ হ্ৰাস পোৱাৰ লগে লগে আমাক
অৰ্জন ষ্টৰ মানে ফুটা হৈছে, মেইন কেচ ফুটা হৈছে। সেই ফুটাবোৰ দি আপোনাৰ এতিয়া এইবিলাক ওলাই আহিব ধৰিছে বিভিন্ন ধৰণৰ। সেইকাৰণে মানুহৰ ছালৰ ৰোগ হৈছে এতিয়া। ছালৰ ৰোগ চাবচোন, এ ডাঙৰতকে সৰু ল'ৰা-ছোৱালীৰ বেমাৰ বেছি। এতিয়া সৰু ল'ৰা-ছোৱালীৰ বেমাৰ বেছি। সৰু ল'ৰা-ছোৱালীক কোনে বুজাব, যে এইটো নাখাবা, সেইটো নাখাবা, এইটো নকৰিবা, সেইটো নকৰিবা। ডাঙৰতক সৰু ল'ৰা-ছোৱালীয়ে মৰিছে, এইটো চনত আপুনি চাবলৈ গ'লে ভালকে।
এই গৰমৰ পৰা বহুত মৰিছে দিয়ক, কি কব মানে। আপোনাৰ ধৰক এই ছালৰ ধৰক, মানে আপোনাৰ ঘাম ঘামুচি ওলাইছে বা ছাল ওকনি। এই গৰমত বহুত হৈছে তেনেকে সেইকাৰণে মানে সৰু পোৱালিববিলাক বেছিকে ধৰক ধূলি-বালিৰ লগত মানে তেনেকে খেলিব দিব দিব নালাগে যিমান পাৰে ধৰক আপোনাৰ ধৰক ঠাণ্ডা জাগাত তেনেকে ধৰক মানে উম, বিচনীৰ লগত বিচি ৰাখি তেনেকে ধৰক কিতাপ এখন দিব
আৰু আপুনি এতিয়া চাব হা এতিয়া আগৰ দিনতকে আপুনি এতিয়া, আপুনি এতিয়া মানে সেইটো মানে এটা পৰিৱেশ নাপায়, আগৰ দিনৰ যোনটো এটা ঠাণ্ডা শান্তিময় পৰিৱেশ আছিল গৰমেই হওঁক ঠাণ্ডাই হওঁক আগতে এই গৰমৰ বন্ধত ল'ৰা-ছোৱালীয়ে কি কৰে সকলোৱে মিলি খেলা-ধূলা কৰে, এতিয়া ল'ৰা-ছোৱালীয়ে কি কৰিব এনি টাইম মোবাইতোৱে চাই থাকিব। এনি টাইম মবাইল আপুনি তেওঁলোকক ক'ব কি। কাৰণ আমিওতো মোবাইল চাই আছোঁ। আমাক ক'লে আমাক ক'ব তুমিওটো চাই থাকা, তেনেকুৱা ধৰণৰ কথা হয় ন'।
হয়, হয়, হয়।
তথাপিও মানে আমি প্ৰযুক্তিবিদ্যা এতিয়া ব্যৱহাৰ কৰিব নালাগে সেইটো নহয়, কৰিব লাগে কিন্তু সৎ কামত কৰিব লাগে। এতিয়া যদি সৰু ল'ৰা-ছোৱালীটোক যদি আমি সৰুৰে পৰা শিকাওঁ, ভাত-ভাতটো যদি আমি ভাত খোৱাৰ লগত মোবাইল লগত দি দিওঁ লগাই-লগাই, তেওঁলোকেতো সেইটো অভ্যয়াসে ল'ব ডাঙৰ হ'লেও।
অহ, হয়। গতিকে যিমান পাৰোঁ আমাৰ ধৰক খাদ্যৰ যোনটো মানে অহ, মানে সংৰক্ষণ বা ভালকে আমি ধৰক খাদ্যটো নিজে ধৰক গ্ৰহণ কৰি পেলাই, সেইখিনি ধৰক ঘৰুৱা যোনখিনিয়ে ধৰক খাদ্য সামগ্ৰী যেনেকে ধৰক মানে খাৰ নোহোৱা, মানে যোনবিলাক আমাৰ ধৰক বনঔষধি মানে ক'ব লাগিব ন' সেইবিলাক ধৰক কলডিল কল পচলা তেনেকে ধৰক আপোনাৰ ঘৰতে ধৰক ঔটেঙা বা তেনেকে খাচেং টেঙা যিমান পাৰি আমি ধৰক টেঙা খাব লাগে আৰু গৰমত। বিশেষকে শৰীৰটো ঠাণ্ডা কৰি মানে তে-তেজটো আপোনাৰ মানে
আৰু আপুনি এটা কথা চাবচোন। আগৰ দিনৰ মানুহবোৰৰ ইমান বেমাৰ নাছিলে, এতিয়া দিনৰত যোনটো বেমাৰ হৈছিল। আগৰ দিনৰ সাৰ প্ৰয়োগ নকৰে আৰু আপুনি চাব আগৰ দিনৰ মানুহে চব খাদ্য খাইছিলে। এতিয়া মানুহে বেছিকে ফাষ্ট ফুড খায়, ঠাণ্ডা খায়, বেছি বাহিৰা বস্তু খায়, কল্ড ড্ৰিংক খায়। ত' বেমাৰ হ'বই কিন্তু আগৰ দিনৰ অকল শাক-পাচলি ফল-মূল সেয়াই খাইছিলে আৰু আগৰ দিনৰ মানুহবোৰ ষ্ট্ৰংয়ো আছিলে কামো বেছিকে কৰিব পাৰিছিল। আমি এতিয়া এলেহুৱা হলোঁ, আমি এতিয়া অকণমানতে বস্তুতটো লাগে, এই এইটো কাম কৰিছোয়ে আমাক এইটো কাম এতিয়াই লাগিব। দেই তেনেকুৱা আৰু আগৰ দিনত আপুনি চাব। বেমাৰ এটা হ'লে আমি দা-দৰৱ নকৰেই। নিজে-নিজে ভাল হৈ যায়। আজিকালি দৰব লাগিবই আৰু দৰব কৰিলেও এল'পেটিকে কৰে। আপোনাৰ হুমিও নকৰে, কাৰণ সোনকালে সি ভাল হ'ব লাগিব, এল'পেথিকহে সোনকালে ভাল কৰিব।
হয়, হয়।
গতিকে আজিৰ দিনত মানে আপুনি চাবলৈ গলে সমস্যাবোৰ বহুত বৃদ্ধি পাইছে আৰু সেই সমস্যাৰ মেইন গুৰি হৈছে মানুহ। মানুহে নিজৰ শৰীৰ, নিজৰ শৰীৰৰ যত্ন নলয়।
হয়। হয় গতিকে যিমান পাৰোঁ আমি ধৰক মানে নিজে নিজৰ শৰীৰটো নিজে ধৰক ভালকে ৰাখিব লাগিব ৰাতিপুৱা ৰাতি শাৰীৰিক ব্যায়াম কৰিব লাগে, তেনেকে ভাল কৰি ৰাখিব হ'লে শৰীৰটো। আৰু যোনবিলাক সু-স্বাস্থ্য মানে খাদ্য সেইবিলাক গ্ৰহণ কৰিব লাগে ধৰক হয়। তেনেকে ধৰক, কিছুমান ধৰক এই গৰমৰ দিনত আপোনাৰ চাবচোন, পানী দিয়া ভাত খাই ভাল লাগে নহয় জানোঁ।
হয়।
হয়, মানে সেইবিলাক মানে খাব লাগে তেনেকে ধৰক।
আৰু আপুনি এতিয়া গৰমত যিমান পাৰি টেঙা জাতীয় বস্তু খাব লাগে। গম পাইছেনে? টেঙাই আমাক শৰীৰটো হাইড্ৰেট কৰি ৰাখে। ত' পাচন তন্ত্ৰৰ একো প্ৰব্লেম নহয়, পাচন তন্ত্ৰই খাদ্যখিনি হজম কৰিব পাৰে কাৰণ এই বিলাক এতিয়া মছলা খালে, শৰীৰে হজম কৰিব নোৱাৰে কিন্তু হেয়ো পাৰে গতিকে আমি। এইবিলাক মা মছলা এৰি, মাছ চাছ আনিলেও মাছ চাছটো খাবই, মাংস খাবই হয়নে। ত মাছটো আপুনি পৰাপক্ষত টেঙা জাতীয় দি খাব লাগে।
আমি ধৰক মানে ফল মূলৰ ৰস
অ', হয় হয়, খাব লাগে। আ আজি আজিকালিতো আপোনাৰ মোবাইলত দেখুৱাই হয়, কেনেকে আজিকালি ঘৰুৱা প্ৰক্ৰিয়াৰে এইটো বনাব পাৰি বা। মেচিন ওলাইছে, আমি সেয়া প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি। ঘৰতে বনাই খাব লাগে, বাহিৰা সেইবোৰত কিমান কি?
হয়, হয়, হয়।
গতিকে আমি ঘৰতে বনাই খাব লাগে। অ', ঠিকে আছে। আপোনাৰ লগতো কথা পাতি খুব ভাল লাগিলে। বাকী হ'ব দিয়ক। নিশ্চয় এদিন কথা পাতিম আকৌ। ঠিক আছে, শুভ ৰাত্ৰি। হ'ব দিয়ক অ' অ'।